হেল্ল'
শুন, অ' শুনা পাইছানে?
অ, শুনা পাইছোঁ। শুনি পাইছা তুমি?
অ' পাইছোঁ।
উম' কি কৰি আছা বন্ধু?
এ আছো এনে। তুমি?
অ' মই এনে বহি আছোঁ মানে অলপ অ' ভাত চাত বনাই আছোঁ।
অ'
আৰু দিনবোৰ কেনে গ'ল আজি? ক'ত দিছে?
খালা?
দিনবোৰ কেনে গ'ল আজি? ক'ত আছিল, ক'বাত আছিল নেকি বাৰু?
অ তোমাৰ মাতটো শুনা পোৱা নাই, কি কৈছা?
পিছত দিন আ দিন কেনেকুৱা গ'ল আজি, ক'বাত যাইছিল নেকি বাহিৰত?
অ মানে ৰাতিপুৱা উঠিলো,
অ
চাহ অ অলপ চাহ খালো, চাহ খাই কিনে আ অলপ খেলোৱা গৈছিলোঁ খাই কিনে অলপ ৰেষ্ট ললো, গা-পা ধুলো। আৰু অলপ ভাত চাত খাই, এটো আৰু, অলপ অ টিউশ্যন আহিছিল, টিউশ্যন কৰি অলপ ক্ৰিকেট খেলিব গৈছিলোঁ, আহি কিনে অলপ জিম গৈছিলো, জিমৰ পৰা আহি এতিয়া ভাত চাত খালোঁ। আৰ এতিয়া তোমাৰ লগত কথা পাতি আছো। তুমি কি দিনটো তোমাৰ গ'ল
উম ঠিক আছে ঘৰত কাম চাম কৰি লৰা ছোৱ অলপমান কিবা কিবি কাম আছে বাৰত অ এসোপা কাম আছিল, মানে বৰষুণ দিলি ন আজিৰ মাজত, বৰষুণ দিয়া কাৰনে কাম বিলাকে হোৱা নাই।
হয় হয়। আৰু জিমৰ পৰা আহিছিলো ন ইমান বৰষুণ দি আছিল ইছ
বৰষুণে দিলে ন মাজতে। কিন্ত কামবোৰ আছিলে খোপা, শেষ হোৱা নাই চব। কাম বোৰে নাথাকিল মানে এখোবা কাম আছিল, কৰিম ভাবিছিল বৰ ষুণে দিলে কেনে কামবোৰো হোৱা নাই ক।
উম হয়।
অৰ কেনেকা খবৰ পাতি?
উম ভাল। অৰ আজি ডাইৰেক্ট বৰষুণ দি দিল মানে, ইমান দেৰি দে দিয়ে আছে, দিয়ে আছে, দিয়ে আছে, মানে অলপ ৰখিছে মই অ ওলালো জিমৰ কাৰণে। আৰু তাৰ পিছত জিমৰ পৰা ওলালে ইমান বৰষুণ তাত ভিজি ভিজি আহিছো ৰিক্সাও পোৱা নাই।
উম টুক টুক পোৱা নাই।
অ অ হয়। হয়
সেইটোৱে মানে। বৰষুণে সুতাৰতকে দি দিলে, গমেই পোৱা নাই। অৰ খবৰ কেনেকা কৈছো মই?
অ' মোৰ ভাল, মানে আজি ভালে গৈছে। তোমাৰ?
উম মোৰো ঠিক ঠাকে আছিল। অৰ কি তোমাৰ কেনেকা, পঢ়া পাতি কেনেকা চলি আছে?
উম ভালে চলি আছে আমাৰ চামাৰ ভেকেছন ইছে এতিয়াতো হেল্ল' খোৱা পাইছ ন।
অ' শুনি পাইছো।
শুনা পাইছা? মানে এতিয়া এ ইমান এ আজি ান চ দি বলেগ কথা নাই এতিয়া।
কি ক'লা?
শুনা পাই আছা? অ শুনা পাই আছা?
তোমাৰ মাতখন দূৰ কে আহি আছে, মানে তোমাৰ ফোনটো দূৰত আছে অলপমান।
অ অ ৰ'বা ই
অ এতিয়া আহিছে। অ ইতা আহিছে মানে তোমাৰ ফোনটো অলপমান দূৰ আছিল। মানে আৱাজ আহিছে লেকিন দূৰকে আহে।
অ' মানে কি কয় এ-এতিয়া ইমান পঢ়া নাই, মানে চাৰ ভেকেশচন হৈ আছে না, ইমান নপঢ়ো। অলপ দেৰি পঢ়ো, এক-এক ঘণ্টামান এক দেৰ ঘণ্টা, এইটোয়ে আৰু চুম তোমাৰ কেনেকুৱা চলি আছে?
অ ঠিকেই চলি আছে। অ তুমি যেনা কি আইতা বিলাৰ ঘৰত আছা নেকি?
নাই মানে আইত বিলাকৰ ঘৰত যোৱা নাই। এয়া ভাবি আছো যাও, আহ দুই তিনিদিন পিছত যাম। চানডে আছে কালি যাব পাৰ। আৰু তো আৰু, আজি আজি কি হ'ল জানো মানে যিমান গৈছিল পৰা ভিজি ভিজি যাই আছিলো এ ত ত' চলি কিনে যাই আছো
অ'
এ যাত যাবাত কি হ'ল আজি ট্ৰনৰে গৈছে অ' ট্ৰনেৰে কৈছে আজি লেগ দে, ইমান বিষাইছে ন আজি ভৰি। ইমান বিষাই আছে।
উম বুজিছো বুজিছো। মইতো কৈছো মানে শুনি পাইছো, শুনি পাইছো। মই কৈছো তুমি যেনেকাে এটা আহ গাঁৱত যাব আইতা বিলাকৰ ঘৰত যাব। তুমি মানে কি তোমাৰ আইতা কাকা দুন-দুইটাই আছে মানে? না খালি আইতা আছে মানে কি চবে আছে হেল্ল' হেল্ল'? হেল্ল' হেল্ল'
হেল্ল'।
অ অ কি হ'ল মানে ম আ-আওৱাজ অহা নাই তোমাৰ?
অ হেল্ল' হেল্ল'।
অ' এতিয়া আহিছে, এতিয়া আহিছে, কোৱা কোৱা?
অ' শুনা পাইছা?
অ' এতিয়া পাইছো, এতিয়া পাইছো কোৱা। যেনেকা ডাঙৰ বিলাকৰ মোক ভাবি যেনেকা তুমি এতা কা আইতাৰ ঘৰত যাই আছা, মানে ডাঙৰ বিলাকক সমান কেনেকা লয় তুমি যেনে তাতে ধৰি অ' শুনি পাইছো, শুনি পাইছো, শুনি পাইছা? হেল্ল'
হেল্ল' হেল্ল'।
তোমাৰ মাততো শুনি পোৱা নাই হেল্লো-হেল্লো-হেল্লো-হেল্লো। মাতটো ভালে শুনা পোৱা নাই।
শুনি পাইছে এতিয়া? হেল্লো' হেল্লো' হেল্ল' শুনি পাইছা? হেল্ল'। হেল্লো। হেল্লো'। হেল্লো। হেল্লো। হেল্ল'। হেল্ল' শুনি পাইছা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
উ।
হেল্ল' শুনি পাইছা?